অ কি কৰিছা
ছ তুমি
মইও এই চাহ অলপ খাই পেলাই বহি আছো
তাকে
বাকী কোৱাচোন খবৰ খাতি বহুত দিন হ'ল ফোন চোন কৰা নাই।
অ', খবৰ ভালেই তোমাৰো ফোনচোন নামাৰে আৰু তুমি।
মাই এইকেইদিন মই মানে টাইমেই পোৱা নাই। এই কিবা অলপ কাম কৰি আছিলো তোমাক বুলি নহয় মানে মই কাকোকেই মই ফোন কৰিব পৰা নাই। সেনেকে দিনডাল কাম কৰাৰ পিছত ভাগৰ লাগে যে।
উম।
এই কাম অলপ লগাই আছিলো মানে।
আৰু বাকী কালি হেৰি শুনিছোঁ ভাত খোৱাৰ নিমন্ত্ৰণ দিছা বোলে আমাক।
অ' তাকে বোলো ফোনটা মাৰি
উম। মোক মানে আজি কলে কৈছে কালি আৰু ইিহঁতৰ ঘৰত ভাত খাবলৈ কৈছে মল ঠিক আছে হ'ব। ফোনটা মাৰি চাও, কি আয়োজন কৰিছা?
নাই এনেই বহুত দিনৰ পৰা আমাৰ প্লেনিং এটা। ছিলে খোৱা কথা তাকে বোলো দেও বাৰু আৰু বহুত দিনৰ প্লেনিং আছিল ন।
অ।
তাৰ পিছত মোৰ বোলো সদায় খালি খাওঁ খাওঁকে থাকো। খোৱাহে নহয় আজি ইটো কাম কাইলৈ সিটো কাম কামেই ওলাই থাকে যে যি। বলে আজি কাইলৈ খাওঁৱে আৰু দে।
কি গোটাইছা এতিয়া?
এয়া মাছ মাংস দুইটা।
দুইটাাই আছে নেকি।
উম উম।
এই ইহঁতো যাব নেকি উম খাওঁ খাওঁ আকৌ টুকটুকিহতক মাতিছো বোলে।
অ, অ, সিহঁতকো মাতিছো।
অভিজিত যাব হেনো ন। তে এটা কাম কৰিম মই অভি ফোন এটা কৰিম পাৰিলে সিয়ে মই একেলগে যাম
অ দুইটাাই একেলগে আহবা। অ, অ, তাৰো এক্সাম হৈ আছে সি অকণ দেৰিকৈ আহিব নেকি।
তাকে হেৰি কৰিবা দেই এই ঘৰত নকৰিবা। এই তোমালোকৰ পুখুৰীটোত কৰিবা।
অ' অ' তাতে কৰিম বুলি ভাবিছো হেৰি যে ভাল লাগিব।
অ এই মানে ঘৰত খালে কিবা এনেই ভাত খোৱা নিচিনা লাগে পুখুৰীত খালে অলপমান কিবা ধৰ ভোজ খোৱা নিচিনা লে হয় বাৰু
সেইটোৱে সেইটোৱে ঘৰতটো খাই থাকোঁ।
ন আৰু ইমান গৰম মানে উ ঘৰত সোমাই থাকিবলৈ মন যোৱা নাই।
তাকে আমিও মানে সেইটোকে ভাবিছোঁ যে পুখুৰীতে প্লেন প্লেনটো কৰো আৰু
মই মানে কি সেই বহুত দিন ভিতৰত এনেকে সোমাই কৰি আছো ন। বা এনেকে ওলাই কৰি যোৱা নাই যে সেইকাৰণে কাইলৈ যাম বোলো ঘৰত নাখাওঁ আৰু
সেইটোৱে ইিহঁতেও মানে কৈ আছিলে অভিজিতটোতেও মানে কৈ আছে কৈছে যে তোমালোকৰ তাতে কৰা মই বোলো হ'ব দিয়া চব কৈ আছা যেতিয়া আৰু সিহঁতে মানে বহুত দিনতে খোৱা ন।
অ, অ, অভিক্ষৰ কি পৰীক্ষা চলি আছে নেকি?
উম তাই এক্সাম চলি আছে।
সি এবাৰ কিহত তেনত নেকি?
উম এবাৰেন মেটি দিিব
মেট্ৰিক দিব ন?
উম
অ কিয়নতো হেৰিতহে হ'বগ আৰু ফেব্ৰুৱাৰীতহে হবগ আৰু উম এতিয়া কি হাফ ইয়াৰলি হৈ আছে ন
এতিয় হাফাইলি অ
ঠিকে আছে তেতিয়াাহলে অ সি চচমা লে বোলে তাৰ মূৰৰ বিষ নেকি
মূৰৰ বিষ তাৰ উ তাৰ পিছত আকৌাক কি বুলি কয়তো মোৰ ঘূৰণিও
উম উম এতিয়া কেনেকুৱা চশমা পিন্ধাৰ পিছত ভাল পাইছে নে
অ এতিয়া অলপমান ভাল পাইছে বহুতখিনিয়ে ভাল পাইছে বাৰু তে
সি হেৰি কিহত যায় স্কুল কিহত যায় এই মিন্দুৰৰ টমটমত যায় নেকি নেকি
অ কি তম এইণো টমটমত যে
অ স্কুললৈকে থৈগৈ
স্কুললৈকে থয় অ
ভালেই
উম
বাকী ধুনাই ফোন কৰিছেনে নাই
অ ধূলাই কৰা নাই বাৰু তে তাই মোক পৰহিনেে কেতিয়াই কৰা কৰাই নাই কৰিবব লাগিব তাইলৈোক এটা
আকৌ তাইকো ক'বা খানাৰ কথাটো
তাইকো সেইৰে খানা কাৰণেই ফুোনটা মাৰিব লাগিব মানে
অঁ নহ'লে তাই আকৌ বেয়া পাব বোলে তোমালোকে হেৰি কৰিলো ভোজ গোটালা মোক নকলা অত দিনৰ পৰা খাম খাম কৈ আছিলো
তাইতটো বেছি
অ সেই সেইটোে সেইটোে পিছত তাই গম পালে বেয়া হ'ব তাইকো মাতিব লাগিব দেই
সেইটো তাইক মাতিব লাগিব নাই মই ফোনটা মাৰিব লাগিব তাইলৈ মানে কম যে কাইলৈে গোটালো
খালি সেই ব্ৰইলাৰটোহে খায় বাকী মাছ বেলেগ মাংস একোৱেই নাখায়
নাই নাই তই একেই নখা
প্ৰব্লেম নাই বাৰু একো তাইক নিলে
বহুত সস্তাতে হৈ যাব আমাৰ
নহা তাইক নে স্ততে হৈ যায় বেছি খৰচা না
বেছি খৰচ নাই তাই
হয় দিয়া আৰু তাই বোলে এইবাৰ হেৰিত তোমাৰ ফৰ্ম ফিল আপ কৰিছে ডিউত ন
আহ অ
ডিউতো কৰিছে আৰু নগাঁওতো কৰিছে বোলে
অ তাই নগাঁৱত বেছি হেৰি মানে আৰু
ন তাই নগাঁৱত পঢ়িবলৈ বেছি মন আছে বোলে
বেছি মন আছেো
কৈছে নখনোন মোক ফোন কৰোঁতে এই এণ্ট্ৰেঞ্চটো পাছ কৰিলে তাই পায়ে গ'ল আৰু ছিট
সেইটোৱে সেইটো ভালকে হলেই হ'ল আৰু
অ আৰু তাই পঢ়ি আছ ো খুব
খুব পৰিঢ়ছে অ
তাই ক্লিয়াৰ কৰিবও পাৰে এণ্ট্ৰঞ্চটো
এবাৰতে হৈ গ'লেই হ'ল আৰু বহুত কষ্টও কৰিছে ছোৱালীজনী
উম উম হেৰি
লেহে একেবাৰে
হৈ দিয়া আগতে ইমান ওলাই কৰি ফুৰে এতিয়া তাইক নেদেখাই হলো পঢ়া পাই নুঠে বদ তাই
তাই তে ন ক এইটো কথাটোলে কলে গ'লে মই যে ইমান দিন পঢ়ি পঢ়ি ঘৰতে সোমাই সোমাই মোৰ একেবাৰে কিবা লাগি গৈছে আৰু ধৰি লও খানা এটাকে খাম দিয়াচোন মই বোলো হ'ব তুমি হেৰি কোৱা কোনদিনাখন তুমি ফ্ৰী আছা নাই গলে সেইটয়ে কৈছে এদিন হেৰি কৰা আৰু
অ সিহঁতৰ যে মোৰ এতিয়াও মনত পৰি যে আমজোপা আছিল যে অ কি ধুনীয়া মাছিলো মানে বেলেগ আমতকৈ নিমিলে কিবা হাইব্ৰীড আছিল নেকি একদম কিনা আমৰ নিচিনা
উম উম আৰু কি ডাঙৰ ডাঙৰ আম কেইট নহয়
সঁচাকে মানে সেইনে যে কাটি ভুল কৰিলে আমডাল যে মোৰ মানে এতিয়াও মনত পৰে
ো নোৱাৰ কৰা আমজোপাৰ নিচিনা মানে ইয়াত নায়েই
ইয় আমাৰ গাঁৱতেই নাই
কি ধুনীয়া খাই মানে
সঁচাকৈ এই সিহঁতৰ একচেলি অসুবিধা হৈ আছিলতো ঘৰত মানে ঘৰটোৰ ওচৰতে হৈ গছডাল সেইকাৰণে কাটি দিব লগা হ'ল কিন্তু বৰ সুন্দৰ আম আছিলে
বহুত ধুনীয়া আছিলে
কি ক'বা
পিছফালে গুৱাহাটনতো ৰাখিবই পাৰিলে হয়
অ ৰাখিব পাৰিলে হয় এে ঘৰৰ চাইদোতে হৈ গ'ল যে
উম উম সেইটো কাৰণে দিগদাৰ হ'ল
উ বাকী এতিয়া কি ভাত পানী হ'লনে
অ ভাত বনাই আছে নাই হোৱা নাই
ভাল পোৱা নাই ন
উম বনাই আছো
আমাৰ অলপ পিছত দিবও চাগে বাঢ়িব চাগে
অ সোনকালে খোৱা ন তোমালোকে
অলপমান সোনকাল হয়
উম উম
মানে কি মই পটকক নাখাও ইমান সোনকালে এই মানে মাহঁতে কয় আৰু খাই দিওঁ ভাগৰ লাগে যে দিনটো কাম কৰি থকা
কিন্তু এনেই আচলতে সোনকালে খাব লাগে তেতিয়াহে ডাইজেষ্ট হয়
সেইটো হয় কিন্তু বহুত বেছি ৰাতিলৈকে থাকিব নাপায় লগালো তুমি সোনকালে খাই পেলাই তুমি শুব নালাগে
আহ
তুমি কিবা কিবি কৰি থাক বা এনেই সাৰি থাকা কিন্তু খোৱাতটো সোনকালে কৰিব লাগে সেইটো হয়
কৰি দিব লাগে ানে আমি ধৰি লও এতিয়া সেইটোয়ে আমি যে সেইটো আমাৰ এতিয়া অভ্যাস হৈ গ'ল যে
উম আৰু আমি মানে কি হয় খায়ে কি বিচনাত শুই দিওঁতো সেইটো যে আৰু বেয়া হলম হ'বলৈ নাপায় ধৰ
ডাইজেষ্ট হবলৈ নাপায় ন সেইটো কাৰণেতো মানুহৰ ইমান বেমাৰ অলপ ভাত কেইটে বা কৈছাহে নে
ডায়বেটিছ প্ৰেছাৰ
উম প্ৰেচাৰটোতো আৰু একেবাৰে আৰু
কি ক'বা ভয় লগা দিশয় এইবিলাকো
হ
আৰু কোৱাচোন বাকী
বাকী সেয়া আমিও কাইলৈ আৰু কি কি হেৰি ভোজটোত আয়োজন কৰিব পাৰি তাকে মানে ভাবি আছো
অ দিয়া কথা বতৰা পাতি কি কৰিব পাৰি বজাৰতো কৰা নাই কাইলৈহে কৰিবা চাগে
বজাৰ কাইলৈো কৰিম
ঠিকে আছে কালি তোমাৰ হেৰি কৈছিলো মামাক পাইছিলো
আহ
চাউন গৈছিলোঁ
উম উম
ছিলে তোমাৰ কথা
উ
বহুত দিন যোৱা নাই বোলে কৈছে আৰু
অ সিন্দকলে যে বহুত দিন যোৱাই নাই মই মোক মাতি আছে এই গৰমটোপা যে ওলাবলে মন নাযায় জানানে
তাকেও
বা গৰম তালত মানে কলোৱে যাবা উম উম কাইলৈও এটা মোৰ এতিয়া হেৰি এটা আছে নিমন্ত্ৰণ এটা আছে
অঁ
তাৰ পাছত মই তাকে মানে ভাবিছো কেনেকে যাম ইমান গৰম বাপৰে এই
কাইলৈ আকৌ দিনতোজকাঢ় ৰাতি আকৌ নিমন্ত্ৰণ বেলেগত
অ আকৌ নিমন্ত্ৰণ চ চোন কাইলৈ মানে দু দুটা দুটা মোৰ একদম নকবা আৰু
বাপৰে ব এই গৰমত নোৱাৰিছো আৰু দেই মই
একেবাৰে মই মানে এতিয়া নহোৱা না যাওঁ বুলি কবলৈও বেয়া লাগে ন
উম
বহুত দিন মানে মোৰ যোৱাও নাই জেঠাইদ তাত তাৰপিছত মাটিও আছে আকৌ তাৰ জেঠাইৰ ল'ৰাটোৰ বিয়া মানে সিহঁত মানে চবেই অ চবেই মানে জোৰ কৰি আছে আহা আহা চব পৰিয়ালৰ মানুহ বিলাক চব বাৰ
কালি কি মমানুো গোটোৱা নেকি
অ কাইলৈ সেই তেনেকুৱাই আৰু মানুহ গোটে
উম
পানে
গৈ আহা যদি মাতিছে আকৌ নগলে আকৌ বেয়া পাব নহয়
সেইটোৱে
ন যিমান যিহেতু পৰিয়ালৰ মানুহ
উম উম চব আহিব যে ভাল লাগিব
উম সেইটোয়টে বহুত নমৰ ত একেলগে লগ পোৱা হয়তো চব কামে কামে ব্যস্ত হৈ থাকে যে
সেইটোৱে কাইলৈ আকৌ তোমাৰ চান্দে ন
অ চবৰে অফিচ চফিচ বন থাকিব
চবৰে অফিচ চফিচ বন্ধ একদম ধুনীয়াকে আৰু
তাকেহে বাকী তোমালোকৰ জেঠাইৰ লৰাটো কেতিয়ালৈ বিয়া
তোমাৰ হেৰিত পাতিব ছেপ্তেম্বৰত
ছেপ্্তেম্বৰ
উম
অ দিন আছে নহ দুমাহমান আছে
আছে আছে
উম ক'ত ঘৰত নে নে বিবাহবন
তাৰ বিবাহ বন
ঘৰখনৰ জেগাও নাই নহ আকৌ ঘৰটো বনাই পেলালে যে
ন কি জেগা অকমান নাই
হম
ঘৰত এইবিলাক গোটাই লোৱাতকে বিবাহ অৱণত পতাই ভাল
সেইটোও হয় আৰু টাউনত এনে জেগা কন্ ন মানুহ
জেগা কম এইটোৱে
উম আৰু বিবাহৱনত হলে এটা ভাল হয় বিলাক খৰচৰবলাক লেখাই নহয় গম পোৱা নাই
অ লেতেৰা নহয় বহুত মানে ৰেহাই পায়
তটো সঁচা কথা আৰু সিহতৰ ঘৰৰ পৰা বৰ বেছি দূুৰৰতো নহয়তো বিবাহ বনটো কেনৰতো সেইটো এটা কেনৰনৰ সেইটোৱে সুবিধা এটা ভাল সুবিধা
বছো অ বিবাহ বন্ধু
গম পাইছো মই আমাক নিমন্ত্ৰণটো দিয়া নাই দিব চাগে
অ মানুহ চানুহ বিলাক মাতি আছে দূৰৰ বিলাক মানে
ন গম পাইছো স ফোনত মাতি আছে নে গৈছে নিজি
নাই নাই নিজে গৈছেও কিছুমান একেবাৰে নোৱাৰা খিনিে আৰু ফোনত মাতি দিছে আৰু
অঁ হয় দিয়া চবলৈকে যোৱাটো সম্ভৱ নহয়তটো ন